এ আ বাব
অ'।
নদি, খালো-খালো তুমি?
মোৰ খাব দিয়া।
অ', ভালে-ভাল তোমাৰ?
উম', ভালেই আৰু। এ মই এনে পাক ওলাই আহছো ৰখা।
অ', বাকী ঘৰ ভাল?
ভালে-ভালে আজি যিহে গম দিছে আৰু।
উম', তাকে ফেন চ ফেনতো থাকিলেও ঘাম ওলাই থাকে।
সেইটোৱটো মানে, মই পকাত পুৰা ঢেল খাই পৰি আছো। ফেন তলত এ আক লাইটডাল গুচি যায়।
অ'।
নাই বোলো ঘৰত থকাতকে অকমান ওলাই যোৱাই ভাল। বাকী কোৱা, হেল্ল'? হেল্ল' হেল্ল'? হেল্ল'-হেল্ল'? হেল্ল'? হেল্ল'?